অ, কি কৰি আছা?
মই আছোঁ এনেই তুমি?
ময়ো এনেই আছোঁ দেই।
অ, ক'ৰবাত গৈ আছা নেকি?
ক'ৰবাত মানে মই এনেই বাহিৰতে চোতালত বহি আছোঁ।
অ, গাড়ী মাত শুনিছোঁ আকৌ
আমাৰ ঘৰটো মানে ৰাস্তা কিনাৰতে যে,
অ, হয় আকৌ।
সেইকাৰণে মানে গাড়ী মটৰৰ মাহহ আহি থাকে।
অ,
বাকী তুমি মোৰ মাতো ভালকে শুনিছাানে?
শুনিছোঁ তুমি শুনিছা নাই?
অ শুনিছো।
অ কোৱা।
বাকী খোৱা-বোৱা হ'লেই নিকি?
খোৱা-বোৱা মানে আজি বিয়া আছিলে ঘৰৰ ওচৰতে এই বিয়া খাই আহিলো তাতে আৰু খোৱা।
অ।
ঘৰৰ একেবাৰে ওচৰতে নে?
ওচৰতে নহয় অলপ যাব লাগে আৰু।
আচ্ছা।
উম। তাৰ পাছতে তোমালোকে কৰিলা খোৱা-বোৱা?
নাই আমাৰ মায়ে বনাব লৈছে।
অ।
বাকী আজিৰ দিনটো কেনেকুৱা গ'ল?
দিনটো গ'ল আৰু ঠিক থাকে।
আজিৰ দিনটো কি কৰি পাৰ কৰিলা বাৰু?
আজিৰ দিনটো তোমাৰ ক্লাছ গ'লো ক্লাছৰ পৰা আহিলো আহি এনেই অলপ দেৰি ম'বাইল চালো তাৰপিছত আকৌ বিয়ালে গ'লো সেনেকে আৰু টাইমটো গ'ল আৰু।
অ।
উম।
এতিয়া তুমি পঢ়ি আছিলা নি?
পঢ়ি থকা নাই দেই এনেই আৰু গৰমত বঢ়ি আছিলো বাহিৰতে।
ভিতৰতকে জানা বাহিৰতে বঢ়িয়ে ভাল লাগে।
অ গৰমত সেইটো কাৰণে বাহিৰতে আৰু বাহিৰতে বঢ়ি আছিলো।
উম।
তাৰপিছত তুমি ক'ত এতিয়া বাহিৰত নে ভিতৰত আছা?
মইয়ো বাহিৰতে বঢ়ি আছো।
অ। এই বৰষুণ দিব চাগে দেই আজি বতৰটো অলপ মানে বৰষুণ দিও দিও কৰিছে আৰু।
বিজুলী মাৰিছে ন?
অ।
মানে অলপ অলপ ধেৰেকণী দেখি পাইছো আকৌ।
উম। বৰষুণ দিলেই ভাল হ'ব ইমান গৰমত।
তাকে দেই।
উম।
কিন্তু বৰষুণ দিলেও তোমাৰ ঠাণ্ডাটো ইমান নপৰেই ন। কালি তোমাৰ চোৱা কালিতকে বেছিহে আজি গৰম হৈছে নিকি।
অ। আৰু এতিয়া ঘৰত বৰ্তমান কোন কোন আছা?
মা, ভাইটি।
উম অ বা নাই অহা মানে?
বা ডিউটিৰ পৰা অহাই নাই তাৰপিছত দেউতাই আইতাহঁতৰ ঘৰফালে ওলাই গ'ল।
অ। বা দেৰি হয় মানে ন?
উম অলপ দেৰি হয় আকৌ।
অ।
মানে তাহাঁতৰ মানে ডক্তৰ চেম্বাৰ বঢ়ে যে। ডক্তৰ অলপ দেৰিকে আহে।
অ', এ ফাৰ্মাচীত মানে এইবোৰ মানুহ উম, হয় আৰু।
চ' সেইকাৰণে পেচেণ্ট থাকিলে দেৰি হৈ যায় আৰু।
অ', বেছি দূৰতো নহয় বাহঁতৰ ন?
বেছি দূৰ নহয়।
অ', তাৰপাছতে আজি খানাটো কি বনাইছে ঘৰত?
মই যে ভিতৰলৈ যোৱাই নাই মানে এতিয়া মায়েহে জানিব কি বনাইছে।
অ', আৰু বাকী তুমি নতুন কাম এটা জইন কৰিছিলা আজি গৈছিলা নাই?
কাম মোৰ এইকেইদিন মানে গাটো ইমান এটা ভাল নাই চ' সেইকাৰণে যোৱাই নাই।
অ', তাৰপিছতে এনে কামটো কৰিতো ভালে লাগিছে চাগে ন?
কাম কৰি ভালেই লাগে দেই তাৰ আমাৰ সকলোখিনি মানুহে ভাল লাগে তাত থকা।
অ',
সকলো মানুহে ফ্ৰী আছে যে।
অ',
মানে মানুহখিনি ফ্ৰী থাকিলে মানে চবতে কাম কৰি যত হলেও ভাল লাগে জানা।
অ', আচলতে সেইটোয়েই মানুহখিনি ভাল হলে মানে কাম কৰি ভাল লাগে।
উম,
হেল্ল'
অ', শুনিছা?
অ', শুনিছো কোৱা?
অ', আৰু কি ক'ম ভাবিছিলোঁ বাকী তুমি সোণাপুৰ গৈছানে?
সোণাপুৰ যে মই নাই যোৱা দেই তুমি গৈছা?
অ', জুবিন দাৰ সমাধি ক্ষেত্ৰত নাই যোৱা?
এতিয়ালৈকে যোৱা নাই যাম যাম বুলিতো ভাবি আছো আজি বহুত দিনৰ পৰাই। কিন্তু তোমাৰ টাইমটো নিমিলে।
ময়ো ভাবি থাকোঁ টাইমটোৱে নাপাওঁ।
সেইটোৱে কওঁ যাব লাগিব এদিনকে।
উম, ওলাবা লগতে যাম।
অ', ঠিক আছে জনাবা কেতিয়া যোৱা দুদিন মানৰ আগত।
অ',
উম, তেতিয়া যাব লাগিব আৰু।
উম,
বহুত দিনৰ পৰা মানে আশা কৰি আছোঁ যাম - যাম - যাম বুলি।
বাকি তুমি সেইদিনা মাহী হঁতৰ ঘৰ ফালে আহিছিলা নেকি?
মাহী হঁতৰ ঘৰ ফালে অ', গৈছিলোঁ।
দেখা গতে লাগিছিলে তোমাক।
অ', দেখিছিলা চাগে ন?
আমাৰ ঘৰতটো নোসোমালাই।
অ', কোৱা
এপাক সোমাই যাব পাৰিছিলা, নেথাকিলা নেকি সেইদিনাখন?
তে মাতিব লাগিছিল আকৌ।
মানে মইয়ো কামৰ পৰা আহি আছিলোঁ ন'। ত' তোমাক দেখিলোঁ হয় নে নহয় ভাবিলোঁ।
অহ। মাতিব লাগিছিলে তেতিয়া মই মাতিলো হ'লে।
অহ। ভাবিলোঁ থাকিবা চাগে ভাবিলোঁ তাৰপিছত তেনেকৈ আকৌ দেখি নাপালোৱেই।
অহ।
আমাৰ ঘৰ ফালেও তুমি বুহুদিন অহাই নাই আকৌ।
তুমি ক'বা মানে তুমি ফোন-চনো নকৰা এনেকে সেই সেইটো কাৰণে আৰু। ফোন-চোন উম, সেইটো কাৰণে। ফোন-চোন কৰিবা কেতিয়াবা যাম আৰু তুমি যোনদিনা ফ্ৰী হ'বা। অহ। কোৱা?
উম, ।
আৰু বাকী মাহেঁতে কি কৰি আছে?
মায়ে ভাত বনাই আছে, তাৰপিছত ভাইটি আমাৰ মোবাইল চাই আছে।